ফন টো শুনিছে।
শুনিছো তুমি শুনিছা নাই।
হয়, শুনিছো, কি কি কি কৰি আছা।
মই এনেই আছো, তুমি কি কৰিছা।
মইও এনে আছো ৰবা, অলপমান কিন কিনিয়া টাইপ বৰষুণো দিছেচোন।
অ।
তোমালোকৰ তাত দি আছে নে বৰষুণ।
আমাৰ এফালে বৰষুণ দিয়া নাই।
হয় তিতি। হয় ইয়াতে দি আছে কিন কিনিটাই বৰষুণ দি আছে, কিনকিনীয়া বৰষুণ। বৰষুন দি আছে, বাকী কিবা খালা নে?
অ মেগী খালো, আৰু এই বৰষুণ দিলে ভালো নালাগে ন কিবা এটা মানে- বহুত দিনৰ পিছত দিলে কিবা এটা ভাল লাগে মানে ইমানকে দি থাকিলে ভাল নালাগে হে নাই।
হয়, মইতো বৰষুণ দিলে দিয়ক মোকতো এনেকে বৰষুণ লাগে পুৰা দিয়ক। এ এ এক দুঘণ্টা দিয়ক। এনেকুৱা লাগে, এ লাহে লাহে বৰষুণটো মানে কিন কিনিয়া বৰষুণটো মই বহুত বেয়া পাওঁ।
অ সেইটো হয় বাৰু। কেতিয়াবা ভাল-ভাল বৰষুণ দিলে ভাল লাগে কি মানে কেতিয়াবা বেয়া লাগে আৰু সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে।
হয় হয় হয় হয়, মইতো বৰষুণ হয় হয়, ম মইতো ডাঙৰ বৰষুণ দিলে ভালে পাওঁ মানে টোপনিটো বঢ়িয়া আহে তেতিয়া।
অঁ। হয়, এতিয়াটো বন্ধ আছে বন্ধ কেইদিনত তুমি কেনেকে দিন পাৰ কৰিম।
মইতো তোমাৰ ৰাতিপুৱা উঠো, তোমাক ৰুটিনতো কৈ আছো হাঁ। ৰাতিপুৱা উঠো শুই পিনে ছটা, চাৰে ছটা বা সাতটা, চাৰে সাতটা, আঠটা- এইখিনিৰ ভিতৰতে উঠো মই। হাই বেছি লেট হ'লে নটা তাৰ ওপৰত নাযায়। উমঁ। তাৰ পিছত উঠি কিনে তোমাৰ অলপমান জল্দি যদি উঠো তেতিয়াহ'লে অলপ ফুৰিব যাওঁ। গাড়ীখন লৈ ফুৰিব যাওঁ বা নিজেও খোজ কাঢ়ি ঘূৰি ফুৰি আহো। মানে এক্সাৰচাইজ কৰিব যাওঁ এনেই।
অ মানে পঢ়া, পঢ়া চহা নাই নেকি? পঢ়া চহা নাই মানে বন্ধৰ কেইদিন।
অ তাকে কৈ আছোঁ ৰ'বা। তাৰ পিছত তোমাৰ আহি কেনে, অলপ কিবা খাব লগা আছে যদি খাওঁ। তাৰপিছত অলপমান পিছত- আহ ব্ৰেকফাষ্ট কৰো মানে ৰা ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰো। তাৰপিছত তোমাৰ অলপমান দিনত আজৰি পালে- অলপমান মানে মই- উম নবেল বুকবোৰ পঢ়ি ভাল পাওঁ উপন্যাসবোৰ।
অ মানে পঢ়ি কিবা এটা ভাল লাগে আৰু ন। পঢ়ি ভাল পোৱা নে লিখি ভাল পোৱা?
পঢ়ি ভাল পাওঁ। পঢ়িও ভাল পাওঁ, লিখিও ভাল পাওঁ, কোন- টো বেছি পঢ়ি ভাল পাওঁ।
আজিকালি দেখিছা মানে আমাৰ শিক্ষাৰ ক্ষেত্ৰত মানে বহুত মানুহ পিছ পৰি আছে হয় নাই।
পিছ পৰি আছে মানে আজিকালি মানুহ পঢ়া দূৰৰে কথা পঢ়াৰ সময়তো মোবাইলটো লাগে- লগত।
অঁ', আজিকালি মানে মোবাইলে মানে মানুহৰ মাথা খিনি মানে- কিবা চেঞ্জ কৰিম, মানুহক অঁ। মানে খালি মোবাইল, মোবাইল, মোবাইল, আগৰ দিনৰ মানুহ বস্তু- মানে অকল কিতাপৰ ওপৰতে নিৰ্ভৰ কৰি কিনে মানে- সিহঁতে চব কাম কৰিছিলে। মানে আজিকালি একদম চব মোবাইলে মানে।
এ এতিয়া চোন তুমি চাবাচোন ক্লাছ নাইন, টেনৰ বাচ্ছা এটাই মানে কিতাপ টো লৈছে ঠিকে কিতাপৰ এটা পিচ উলটাই কেনে মোবাইলটো লুকাই দিছে
অ', ম', মোবাইলটো থৈ দিয়ে মানে কোনোবা আহিছে কোনোবাই দেখিলে মানে পঢ়ি
হয়
মানে কোনোবা আহিলে মানে পঢ়িছো বুলি দেখাবলৈ মানে মোবাইলটো থৈ দিয়ে আৰু সেইটো কৈছা হয় নাই?
হয় - হয়, মানুহক দেখাই মানে মানুহক দেখাইতো পঢ়ি শুনি লাভ নাই ন। মোৰ মতে
অ', মানে চোৱা পঢ় পঢ়াটো কাৰ কাৰণে নিজৰ কাৰণেহে যোনে ভালকে পঢ়ে সেই সিহঁতৰ মানে অ', যোনে ভালকে পঢ়ে সিহঁতৰ ফিউচাৰটো এনেও ব্ৰাইট হ'ব।
হয়, হেঁতৰ ভৱিষ্যত এনেও ভাল, যোনে মানে পঢ়া শুনা কৰি পঢ়া শুনা কৰি ভাল পায় সিহঁতৰ মানে ভৱিষ্যত বেয়া হ'বই নোৱাৰে ভালেই
ভালেই হ'ব এইটো এইটো তোমাৰ এশ শতাংশ মই ক'ব পাৰো যে ভালেই হ'ব।
অ', কিন্তু আজিকালিৰ দিনতো চোৱাচোন শিক্ষাৰ ক্ষেত্ৰতো মানে বহুত খিনি মানে যেনেকে চোৱা এটা এক্সাম্পল সেইদিনাখন মানে কেইদিনমানৰ আগত যে এ পি এছ চি একজাম এটা আছিলে দেখিছা কিবা এটা এপ এ পি এছ চি নহয় মানে কিবা এক্সাম হয় আৰু এ পি এছ চি বুলিয়ে নহয় মানে অ', মানে তাৰ সেই এক্সাম খিনিত মানে এনেই এটা এক্সামম্পল দিছোঁ দশটা পষ্ট উলাইছে দশটা প'ষ্ট ক'বলৈ গ'লে দশটা পোষ্টত কবলৈ গ'লে বিশ হাজাৰটা পঞ্চাশ হাজাৰটা সেনেকুৱা মানুহে এপ্লাই কৰিব ইমান কেইটা মানুহে মানে ক'বলৈ গ'লে মানে মানুহ বেছি কিন্তু পোষ্ট কম।
পষ্ট কম আৰু উম, মানুহ বেছি পষ্ট কম আৰু অ', মানুহ যদি দশ হাজাৰটা এপ্লাই কৰিব যে তাৰে ভিতৰত থাউজেণ্ডাকে চাকৰি দিব অকল।
অ', আৰু চোৱা মানে সেইটো ক্ষেত্ৰতো মানে বহুত খিনি পিছপৰি আছে মানে কাৰণ চোৱা ইমান খিনি পঢ়াৰ পিছতো মানে মানুহ এটাই যদি চাকৰি নাপায় তেনেহলে জব-চপ যদি নাপায়, নিজকে মানে ষ্টেবল কৰিব নোৱাৰিলে মানে কি হ'ব?
মোৰ লাইফটোত চলিব নোৱাৰি আজিকালি তুমি যদি চাকৰি এটা কৰিব নোৱাৰা, তোমাৰ যদি লাইফত একোৱে নাই। তে তুমি চব মই ভাবিছোঁ চলাটো অসম্ভৱ কাৰণ আজিকালি পইচাই চব।
অ', পইচা নহলে একো নাই আৰু।
পইচা নহলে মানুহ নহয় তোমাক লগৰো মানে ভাও নিদিয়া হব, কেইদিনমান ভাও দিব পইচা না নাথাকিলে, তাৰ পিছত লাহে লাহে চাবা চোন লগৰবোৰ মানে মই নিজে পাইছোঁ, বেলেগক নকওঁ মই নিজে পাইছোঁ।
অ', ঠিকে কৈছা অ',
ভাও নিদিব তোমাৰ ঘৰৰ মানুহে তোমাক টানা মাৰিব, এ ইয়াৰ কাম-বন নাই ঘৰতে বহি থাকে। এনেকুৱা তাইপ মানে, মই ভাবো যে তোমাক এইটো কথা ক'বলৈ মানুহ নিদিয়াটো উচিত, তুমি তাৰ আগতে তুমি কিবা এটা কৰি দেখুওৱা
অ', সেই তাৰ তাৰ কানণে তাৰ কাৰণে পঢ়াটো মেইন আও পঢ়াটো নহ'লে মানে আজিকালি
পঢ়া মেইন পঢ়া মেইন, তুমি চাকৰি এটাত যদি চিলেক্টটো হোলা মানে তোমাক চিলেক্ট যদি কৰিলে তোমাক ইটাৰভিউ ল'ব, ইণ্টাৰভিউৰ কাৰণে কি লাগিব? পঢ়া লাগিব যথেষ্ট জ্ঞান লাগিব। জেনেৰেল নলেজ লাগিব যথেষ্ট, বিজ্ঞানৰ জ্ঞান লাগিব যথেষ্ট, পলিটিকেলৰ জ্ঞান লাগিব য- যথেষ্ট। মানে চব বিভাগত যথেষ্ট জ্ঞান লাগিব আৰু তোমাক সুধি ল'ব যে তুমি কোনটো বি বিভাগত মানে পঢ়ি পাইছা, এইটো বিভাগৰ ওপৰত তোমাক মানে সুধিব কুৱেশ্যন, প্ৰশ্ন।
অ আৰু চোৱা আগৰ দিনা মানুহ আগৰ দিনতো মানুহতটো ইঞ্জিনিয়াৰিং মানে যেনেকে চোৱা। শৰাইঘাট দলং আৰু নানা ধৰণৰ দলং বনাইছে। মানে সিহঁতে একো পঢ়া একো হেৰি নাথকা পিছতো সিহঁতে মানে ইমান খিনি কাম কৰি বনাব পাৰিছে।
হয়।
আজিকালি চোৱা মানুহবোৰ চোৱা যেনেকে ইমান খিনি পঢ়ি ইঞ্জিনিয়াৰ হয়, ডাঙৰ ডাঙৰ মানুহ হয়।
হয়।
হ'লেও মানে সিহঁতে এইটো লেভেললৈকে বনাব নোৱাৰে যে মানে? কেইদিনমানৰ পিছত নহলেও কিবা এটা নহ'লে কিবা হলেও প্ৰব্লেম দিব যেনেকে চোৱা এই বোজ এই ফ্লাই অভাৰখন আছিলে চান্দমাৰী ফ্লাই অভাৰ নেকি?
হয় হয়।
সিহঁতে মানে বহুতখিনি মানে প্ৰব্লেম দেখা পোৱা যায় আৰু বনোৱাৰ পিছত মানে বহুত প্ৰব্লেম হৈছে আৰু।
নাই মানে চৰকাৰে বনাব দিছে ঠিকে এইটো মই ভাবো কমপ্লিট, তোমাক যদি কাম এটা দিছে ন? তুমি যদি চাক- কৰী এটা পাইছা কাম, মই ভাবো যে নিছ উ অ মানে নিসৰ্থাৰে কৰিব লাগে।
অ মানে পঢ়া ইমানখিনি পঢ়ি কিনে জ্ঞান পোৱাৰ পিছত ত এটি বনাব নোৱাৰে ভালকে।
এ এইটো এ এইটো ভালকে বনাব ব নোৱাৰে মানে এইটো জানি বুজি কৰিছে কামটো পইচা খা খাই থৈ দিছে আধা আধি সেনেকুৱা টাইপ।
অ আজিকালিৰ দিনত এইটোয়ে আৰু পইচা, পইচ-
আৰু তুমি চাবাচোন আজিকালি, আজিকালি দিনত চাবাচোন প্ৰাইভেট টোৱে প্ৰাইভেট হস্পিতেলৰ চাই চৰকাৰী হস্পিতেল বহুত চাফা।
প্ৰাইভেট খন বেছি চফা নেকি?
অ প্ৰাইভেট খন বেছি যাব উল্টা হৈ গ'ল, মোৰ প্ৰ প্ৰাইভেট চৰকাৰী হস্পিতালত চাই চাবা চোন প্ৰাইভেট খন বেছি চাবা মানে চৰকাৰী কৰ্মচাৰীবোৰ ৰাখিছে। আৰু চৰকাৰী চাকৰি পালে কৰ্মচাৰী বোৰ ভাবে যে এ কাম কৰিলেও হ'ব নকৰিলেও হ'ব। দৰমহা টো পামে ন ম মাহে মাহে। তেনেকুৱা এটা মানুহৰ ভাব চিন্তা হৈ আহি যায়, মানে চৰকাৰী জ চাকৰি কৰিলে।
অ ঠিকে কৈছা মানে সিহঁতৰ মানে হেৰি মাথা ওপৰত উঠি যোৱা নিচিনা হৈ যায় আৰু।
অ অ, আমাৰ দৰে আৰু কোন আছে বহি বহি পইচা কামাম। এনেকুৱা টাইপ আৰু তাৰে, তাৰে ভিতৰত কিছুমান ভাল মানুহো আছে। চেঅ একদম নিজৰ কামটো কৰ্মনিষ্ঠাৰে কৰে।
অ মানে ভা বহুত ভাল মানুহ আছে মানে কি আজিকালি মানে কবলৈ গ'লে ভা- ভাল মানুহ নাইয়ে আৰু ভাল মানুহ কেনেকৈ হ'ব মাক বাপেকে যিখিনি জ্ঞান দিয়ে, সেইখিনি। সেইখিনি ফলতে ভাল মানুহৰ কিতাপৰ জ্ঞানেতো আমাক একো কৰিবও নোৱাৰে ন।
এই আ আজিকালি মায়ে কিবা। বা আ আজিকালি মায়েক বাপেকে সৰুৰে পৰা মোবাইল ধৰাই দি আছে ন উঠি অহা প্ৰজন্মক। তেওঁলোকে আৰু ডাঙৰ হৈ কি হ'ব তুমি ভাবাচোন।
একো নহয়! কি বা হ'ব আৰু সিহঁতৰ, সিহঁতৰ মানে নিজৰ মানে সেই বিহেভিয়াৰটো দেখাই দিয়ে আও মানে বেলেগক সিহঁতে কেনেকে মানে। কেনেকুৱা পৰিৱেশত ডাঙৰ হৈ আহিছে! সেই
চব বেয়া হব তুমি এটা অনবৰত মোবাইল চাই থিবাচোন তোমাৰ পৰা যদি মোবাইলটো যদি কোবাই কঢ়িলয় খং উঠি যাব কিন্তু লগালগ।
খং উঠি যাব আৰু দেখিছা চাগে আজিকালি কিছুমান জেগাত মানে। সৰু ল'ৰাখিনি গেম খেলি থাকিলে মানে। মাক বাপেকে যেতিয়া লৈ ললে মানে সিহঁতে ইমানে খং উঠি যায় যে কেতিয়াবা মাক বাপেকক মাৰি দিব মানে সেনে সেনেকুৱা নিচিনা ফিল্ডটোৰ ভাৱ আহি যায়!
মাৰি দিব! ঘৰ পৰা ওলাই যাব সেনেকুৱা টাইপ।
এইবোৰ চব মানে শিক্ষা ভালকে নিদিয়াৰ কাৰণৰ ফলত হৈছে!
এইটো মা মাক দেউতাকৰ নিজৰ ফলতে হৈছে! তেওঁলোকে সৰুৰ পৰা মোবাইল দিছে! যে যেতিয়া পৰা মানে বুজ বুজি নাপায়, তেওঁলোক তেতিয়াৰ পৰা মো, মো মোবাইল হাত এটা, এটা দিছে! মানে মাকে কাম কৰি আছে, মাকে কাম কৰি আছে, পুতেকক মোবাইলটো দি কেনে ইউ ইউটিউব চলাই দিছে চা বোলে মই কাম কৰি লওঁ! মাকে বিন্দাছ। কাম কৰে পুতেকে মোৰ ব বিন বিন মো মোবাইল চাই তেনেকুৱা টাইপ।
তোমাৰ লগত কথা পাতি ভাল লাগিলে দিয়া! অ'হ। হ'ব দিয়া! বহুতখিনি।
আহ বহুত বহুত কথা শিকিলোঁ তোমাৰ পৰা ঠিক আছে!
অহ', অ'হ হ'ব দিয়া! সঁচা